অঁ' বেনো ক?
কি কৰি আছা? মই এই কেনে গৰম দিছে আজি?
গৰটোতো বহুত দেচোন।
মই এই সেই মই ঘৰত নাচিলো, মাহিহতৰ ঘৰত আহি আছিলো।
অঁ' যাই পালি?
উমঁ' মই সেইকাৰণে ফোন কৰা নাছিলো তোক, তেতিয়া যে ৰাতিপুৱা কথা পাতিলো।
অঁ।
সেইকাৰণে তাৰ পিছত মই মানে গা চা ধুই, ভাত চাত খাই এঘাৰটামান বজাত- তোমাৰ উওলাই আহিলোঁ ওলাই আহি তাই পালো এটামান বজাতে আহি পাইছোঁ
কাৰ লগত গেলি?
এ মা আৰু মই আহিছোঁ।
ক'ত ক'ত ঘৰ মাইৰেৰ?
আজৰা।
অ', কিহত গেইছা টেক্সি না কি।
টেক্সিত যাবি দে টেক্সিত কিমান টকা দেখাই আছে জানা নে নাই এ থাকাই কেখানত পাঁচশ টাকা লাগে।
কি ক।
উম।
তাতে কিহত গেলি বাছ?
আমি অ', মেজিকত আহিছোঁ।
মেজিক।
মেজিকত আহিছোঁ তাৰে পিছ ত আৰু সেই কি কয় এ সেই সেইকেখনো চালো নতুন কে যে উলাইছে গাড়ী কেইখানে
এই নীল কালাৰ গগৌ গেগৌ কেইখান নেকি?
অ', গৌ গৌ কেইখান সেইকেই খানতো চাইচ্ছ লাগে।
অ', এই কেইখনানতো দাম আছেতো।
উম সেইকেইখানতো চাইচ্ছ টাকাকে লাগে তাক।
অ', তন্ধে কিমান ত গেলি।
আমি মেজিকত আহিছোঁ মেজিকত ষাঠি টাকা কে লৈইছি।
অ', আদাতে হৈ গৈছে আৰু আদাহ খৰচা তে
অ', ষাঠি টকাকে আৰু জালুক বাৰী লেকি ষাঠি টকাকে লৈছে। আৰু তাৰে পৰা জালুকবাৰীৰ পৰা এইখিনি ত্ৰিছ টকাকৈ লৈছে।
অ', অ', এশ টকাও যোৱা নাই আৰু তহঁতৰ।
নাই।
ঠিকে আছে। এনেওনো কি কৰিবি ইমান জল্দি যাই পাই গৌত।
হা
এনো বোলো ইমান যল্ডি গৌত যায় কি কৰিবি নো।
অ', সেইকাৰণে যায় ন
লাহে ধিৰে যা ভাল দে।
উম বাপৰে কেনেকুৱা ৰ'দ আহাতে গৰম মানুহ চব হেঁচি, হেঁচি ভৰে লৈ আহে।
অ', ইয়াতে অলপ আগতে ৰ'দ নাছিলে ৰ এতিয়া দিছি সেই ফালে কি ৰ'দ দিয়ে আছে।
উম এফালে মস্ত ৰ'দ।
অ', এইফালে ৰ'দতটো বেছি মানে কিবা খালি না নাই?
এ খনাই ৰ আকৌ এইবিলাক খাবা মনে জানাই গৰম লাগি আছে।
হয় নেকি।
উম।
কিতিয়া আহিবি পিছে ঘৰত।
আজি থাকোঁ নেকি চাও ৰ কালি যাম চাগে কালি মানে মামা হঁতো আহবো।
অ'।
কালি যাম চাগে অ বহুত দিন অহা নাই মানে আজি থাকি দে বুলি ভৈছো।
থাকে তাক কিনো কৰিবি ঘৰত
সেইয়ে তই কি কৰচা পিছে
এ মইো অলপ ওলাই গৈছিলো ৰ আহিলো।
হয় নে ক'ত গিছিলি
এ চৰ্দি এলাৰ্জিতিব জানিব গৈছিলে আহি পালো।
অ সেইগিলা আনিবাইিছিলে
অ বাকী
উ
চৰ্দি মানে চৰ্দি হৈ আছে লাগু লাগু আৰু এইকাৰণে আনি থৈ দিছো আৰু কাৰণ মোৰ চৰ্দিৰ লগত। এলাৰ্জিটো উঠি যায় ন একেলগে এইকাৰণে
হয় নেকি
অ সেইকাৰণে ৰান থৈ দিলো নহতে
এ গৰমত এইিলা চৰ্ যদি লাগলি এ কেনবা লাগে
কি কবি আৰু বহুত অশান্তি লাগি যায় চৰ্দি বোলা বস্তুতটো হয় অশান্তিদায়ক
সেয় কেমনবা লাগে একদম
সেইয়টো বাকী ত কথা এটা সুধো বুলি ভাবি আছো
অ ক
এ উৎসৱ আৰু সংস্কৃতিৰ কথা
অ
তেয়া জানাই উৎসৱ আৰু সংস্কৃতি এখন সমাজৰ পৰিচয় বুলি। আৰু ই কেৱল আনন্দৰ উপলক্ষ্ নহয় ন বৰং মানুহৰ ইতিহাস বিশ্বাস মূলল্বোৰ কলা এই বস্তুবোৰ মানে একেলগ হৈ থাকে আৰু
অঁ
এইটো ভাৰত অন্যতম বৈচিত্ৰপূৰ্ণ দেশ ন য'তোৰ শতাধিক ভাষা ধৰ্ম হাজাৰ হাজাৰ সংস্কৃতিবোৰ একেলগত থাকে।
উম
ভাৰতততো প্ৰায় প্ৰতি মাহে কোনো নহয় কোনো উৎসৱতটো পালন কৰা হয়য়েই হিন্দু মুছলমান খ্ৰীষ্টান শিখ বৈদ্ধ জৈন মানে চবে নিজৰ নিজৰ। পালন কৰে ন
উম
সেইকাৰণে ভাৰতৰ বৈচিত্ৰয়ই ভাৰতৰ মূল শক্তি আৰু এনে সংস্কৃতি বুলি কলে তই কি ভাবা
মই সংস্কৃতি মানে ধৰ সংস্কৃতি মানে হৈছে আৰু এ এখন সমাজৰ মানে এটা জীৱন ধাৰা আৰু মানে ধৰ ইয়াত হওক ভাষা সাহিত্যয় নৃত্য় খাদ্য পোচাক আছে ত পিছত াৰ ব্যৱহাৰ হওক ধৰ্ম উৎসৱ শিল্প সাহিত্য স্থাপত্য আৰু মানে সামাজিক মূল্যবোধ অন্তৰ্ভুক্ত হৈ থাকে আৰু
আহ এনে উৎসৱ বস্তুটো কি।
উৎসৱ মানে সেই আৰু ধৰ উৎসৱ মানে আনন্দ তাৰপিছত বিশ্বাস। তাৰে পিছত। কৃতজ্ঞতা বা বিশেষ মানে ঐতিহিক ঘটনাক মানে স্মৰণ কৰি পালন কৰা মানে সামাজিক বা ধৰ্মীয় অনুষ্ঠান। আৰু আৰু উৎসৱে মান মানুৱ কোনে এালকে মিলিত কৰে বা স। প্ৰকতিটো বৃদ্ধি কৰে আৰু।
অ এনে ভাৰতত ইমান উৎসৱ কিয়?
ইমান উৎসৱ মানে যে ভাৰত মানে এখন বহুত ধৰ্মীয় আৰুানে বহু সংস্কৃতিৰ দেশ ন। আৰু ধৰ বিভিন্ন ধৰ্ম। ভাষা আৰু মানে জনগোষ্ঠীৰ কিছুমান নিজস্ব পৰম্পৰা আছে। সেইবাবে মানে বছৰৰ মানে প্ৰতিটো সময়তে মানে বিভিন্ন উৎসৱ বিলাক দেখা পোৱা যায় আৰু।
আচ্ছা এনে। তোৰ সেই অসমৰ প্ৰধান উৎসৱবোৰ কি কি?
অসমৰ প্ৰধান উৎসৱ মানে ধৰ অসমৰ ত। বিহুতো একদম অসমৰ প্ৰধান উৎসৱ আৰু তাৰপিছত। তাৰপৰি ত দুূৰ্গা পূজা আছে ঈদ আছে খ্ৰীষ্টমাছ আছে দেৱালী। তাৰে পিছত ৰাস মহোৎসৱ আছে তাত বৈষ্ণৱত। উৎসৱ আছে আলি আইলি গাং আছে বাট। পথ পূজা আছে ৱাংগালা আছে কাৰ্বি আৰু ডিমাছা জনগোষ্ঠী বি। মানে তাই তেওঁলোকে পালন কৰা বিভিন্ন উৎসৱ আছে সেইবিলাক আৰু মানে।
অ এনে বিহুতো ইমান বিশেষ কিয়?
কাৰণ বিহু এটা মানে কৃষি কৃষি ভিত্তিক জীৱনৰ সৈতে জড়িত উৎসৱ ন। আৰু ধৰ ৰঙালী বিহু মানে নতুন বছৰৰ। আৰম্ভণিটোৰ কাৰণে পালন কৰা হয় কঙালী বিহুতটো মানে সংযম আৰু প্ৰাৰ্থনাৰ সময়ত। আৰু যিটো ভোগালী বিহুছে সেইটো মানে শস্য চ। সময় সেই সময়ৰ মানে আনন্দত আনন্দত উৎসৱ আৰু এটা মানে।
অ এনে ভাৰতৰ অলপ বিখ্যাত উৎসবোৰৰ বিষয়ে কচোন।
ভাৰতত আছে দীপাৱলী আছে হোলী আছে ঈদ উল ফিতাৰ আছে। খ্ৰীষ্টমাছ আছে বৈশাখ। আছে ঊনাম আছে পংগল আছে নৱৰাত্ৰি আছে গনেশ চতুৰ্থী। আ ৰথ যাত্ৰা আছে বুদ্ধ পূৰ্ণিমা আছে মহাবীৰ জয়ন্তী এইবিলাক মানে। সমগ্ৰ দেশতে পালন কৰা হয় গ।
মানে উৎসৱ বস্তুতে পৰিয়ালৰ ওপৰত কি প্ৰভাৱ পেলায়।
উ উৎসৱৰ সময়ত মানে চা মানে উৎসৱৰ সময়ত যেতিয়া মানুহবিলাক মানে চব একলগ হয়তে য'তে নাখাক ক বাহিৰত। থাক বা য'তে না। আৰু দেশ বৃহত য'তে নাথাকে আৰু চব মানুহবিলাক মানে একলগ হয় আৰু সেই সময়ত পৰিয়ালত। ফেমিলিটোৰ লগত একেলগে সময় কটাই সেইকেইদিন বা উপহাৰ আদান। প্ৰদান কৰে গিফ্ট দিয়ে কোনোবাই কাৰোবাক গিফ্ট দিয়ে কাপোৰ দিয়ে কিবা কিবি যিকোনো বস্তু গিফ্ট দিয়ে। বা একেলগে খানা চানা খাই সেদিয়ে আৰু মানে যিটো সম্পৰ্ক থাকে সেই সম্পৰ্কত। মানে অধিক মজবুত হৈ যায় আৰু।
উম এনে ভাষা সংস্কৃতিৰ সৈতে কেনেকে জড়তি এই বস্তুটো।
ভাষা সংস্কৃতিৰ সৈতে মানে ধৰ ভাষাত জৰিয়তে মানে ধৰ লোকগীত লোক কথা। তাৰপিছত সাহিত্য ইতিহাস। পৰম্পৰা এইবিলাক মানে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মৰ সংৰক্ষিত হৈ থাকে আৰু
এনে উৎসৱত সংগীত আৰু নৃত্যৰ ভূমিকা তুমি
সংগীত আৰু নৃত্যৰ ভূমিকাটো মানে কি সংগীত আৰু নৃত্য মানে উৎস নৃত্যই মানে কি উৎসৱৰ যিটো আনন্দ থাকে সেইটো বৃদ্ধি কৰে না আৰু ধৰ অসমৰ বিহু নৃত্যই হওক তাত পাঞ্জাৱৰ যিটো ভাংৰা হয় গুজৰাটৰ গাৰবা তামিলনাডুৰ ভাৰত নৃত্যম আৰু মণিপুৰী বিলাকৰ যিটো মণিপুৰী নৃত্য হয় এইটোৱে মানে এইবিলাকৰ মানে উৎকৃষ্ট উদাহৰণ আৰু এটা এটা
হয়নে উৎসৱ আৰু খাদ্যৰ মাজত সম্পৰ্কটো কি
আহ উৎসৱ আৰু খাদ্য সম্পৰ্ক মানে প্ৰতিটো উৎসৱতে মানে কিছুমান নিজৰ বেলেগ বেলেগ খাদ্য ওলাই না ত যেনে ধৰ আমাৰ দুূৰ্গা পূজাৰ সময়ত জিলাপি ওলাই
অ
তাৰপিছত আমাৰ বিহুৰ সময়ত লাডাৰু পিঠা ওলাই দি দিয়ে তাৰপিছত দেৱালীৰ সময়ত বিভিন্ন ধৰণৰ মিঠাই বিলাক দেখা পাওঁ আমি সেই মানে এইবিল এইবিল ম সংস্কৃতিৰ ত তাৰ মানে অংশ হয় আৰু
নি্চা এনে উৎসৱ উৎস চৱে মানে কিবা এটা বিশেষ ধৰণৰ পোছাক পিন্ধে কিয়ক
উম কে পিন্ধে মানে চা উৎসৱৰ সময়ত মানে যিটো পৰম্পৰাগত পোছাক থাকে আৰু মানে সেই পোচাকটো মানে পৰিধান কৰিলে মানে যিটো নিজৰ সংস্কৃতি থাকে সেই সংস্কৃতিটোক মানে সন্মান কৰা সন্মান কৰা বুজাই আৰু মানে সন্মানতটো প্ৰকাশ পায় আৰু মানে আৰু অসমৰ মেখেলা ধৰক হওক ত পাঞ্জাৱৰ পাঞ্জাৱী দক্ষিণ ভাৰতৰ শাৰী এইবিলাক মানে ইয়াৰ উদাহৰণ হয় আৰু
এনে উৎসৱে পৰ্যটনত কেনেকে সহায় কৰে
পৰ্যটনক স যিবিলাক মানে দেশী বিদেশী পৰ্যটক মানে মানে ভাৰততে বা অসমতে মানে যেতিয়া উৎসৱ এটা চলি থাকে সেই সময়ত মানে ভ্ৰমণ কৰে আৰু ভ্ৰমণ কৰাৰ ফত মানে ধৰ যিবিলাক স্থানীয় ব্যৱসায় আছে বা হোটেল আছে হোমষ্টে আছে সেইবিলাক বা হস্তশিল্পই হওঁক আৰু যিবিলাক তেওঁলোকৰ খাদ্য উদ্যোগছে সেইবিলাকৰ উন্নতি হয় আৰু মানে
মানে উৎসৱে অৰ্থনীতিত কি ভূমিকা পালন কৰে।
উৎসৱে অৰ্থনীতিত মানে চা বজাৰ হওক তাত পোচাক হওক তাত খাদ্য তাৰপিছত পৰিবহন পৰ্যটন ক্ষুদ্ৰ ব্যৱসায় এইবিলাক মানে বৃদ্ধি পাই যায় আৰু আৰু ধৰ যিবিলাক মানুহ মানে অস্থায়ী মানুহ থাকে অস্থায়ী মানুহবিলাক কৰ্ম সংস্থাপন লাভ কৰে আৰু সেইকেইদিন উৎসৱৰ সময় কেইদিন
অ এনেই নিজৰ সংস্কৃতিটো কেনেকে সংৰক্ষণ কৰিব বাৰু
নিজৰ সংস্কৃতিটো মাতৃভাষাতটোৰ ব্যৱহাৰ কৰিব লাগিব ত লোকগীত বিলাক আমি শিক লাগব তাৰ পিছত যিবিলাক আমাৰ পৰম্পৰাগত লোকেল ফেষ্টিভেল আছে সেইবিলাক পালন কৰিব লাগিব স্থানীয় শিল্পী বিলাক সমত ন কৰিব লাগিব আৰু যি নতুন প্ৰজন্ম আছে নতুন প্ৰজন্মক মানে কি ঐতিহ্য সেই ঐতিহ্যৰ বিষয়ে শিক্ষা দিব লাগিব আৰু
যে আধুনিক যুগে উৎসৱৰ ওপৰত কি প্ৰভাৱ পেলাইছে। উম
আধুনিক যুগে মানে চা যে সামাজিক মাধ্যম হওক। ত ডিজিটেল প্ৰচাৰ, ত বিশ্বায়ন আছে। এইবিলাকৰ ফলত মানে উৎসৱ বিলাক মানে ধৰ অধিক জনপ্ৰিয় হৈ গৈছে। কাৰণ চা আমি সামাজিক মাধ্যয়মত ৰিল এটা বনাওঁ ফেস্টিভেল এ ৰিল ত মাৰি দেওঁ। ইয়াৰ ফলত চ বিশ্বজুৰি পাই যায় ন? যদি ৰিলটো ভাইৰেল হৈ যায়। তাৰ পাৰ ফলত মানে কি আৰু মানে উৎসৱটো মানে অধিক ফেমাচ হৈ যায়, বা তাৰ ফলত কাৰোবাৰ ভাল লাগিলি সেই উৎসৱটো মানে, চেলিব্ৰেশচন কৰবা কাৰণে নেক্স টাইম ভিজিট কৰে কোনোবা দৰ্শক সেই পৰ্যটক বিলাকে আৰু। আৰু ধৰ উ য আৰু কেইটান মানে ত যিটো বাণিজ্যক বাণিজ্যিকৰন আছে সেইটোৱে মানে সেই বস্তুতে মানে যিটো মূল পৰম্পৰা আছে। সেই মূল পৰম্পৰাটোকো মানে প্ৰভাৱিত কৰে আৰু।
অ এনে তোৰ সংস্কৃতিটো সংৰক্ষণত কি কি সমস্যা আহে?
কি সমস্যা মানে ধৰ আহ সংস্কৃতি যিটো বিশায়ন হওক ত ভাষাৰ যিটো ব্যৱহাৰ আছে সেইটো কমি যোৱা, ত পৰম্পৰাগত শিল্পৰ অৱনতি ত প্লাষ্টিক প্ৰদূৰষণ হওঁক, ত বাণিজ্যিকৰন আৰু যদি যুৱ প্ৰজন্মৰ আগ্ৰহ। এইবিলাক মানে হ্ৰাস হৈ গৈছে আৰু মানে কমি গৈছে। এইিলাক এইবিলাক সমস্যা মানে